এমি হেল্ল' অহ।
হেল্ল' হেল্ল' অ মই শুনিছোঁ।
চালোঁ।
অ মই শুনিছোঁ বোলো।
ইমান দেৰি দেৰি কৈছোঁ আকৌ মই নাই শুনা বুলি ভাবিলোঁ।
মই ধন্যবাদ তিনিবাৰ নে চাৰিবাৰ কলোঁ।
মই গোটেইকেই বাৰেই শুনি আছোঁ।
অহ।
উল্টাই মই হেল্ল' হেল্ল' কৈ আছোঁ নহয়।
অ মই শুনি আছোঁ হেলো হেলো।
অ মাতটো অকণ দেৰি দেৰিকে গৈছে আকৌ তেন্তে।
মোৰ নেটটো বেয়া আকৌ সিহঁতৰ ঘৰত নেট নাপায়।
অ দেৰি দেৰিকে মানে মই কথাটো কোৱা এটা বহুত দেৰি পাছত সেই তোৰ উত্তৰটো আহিছে মানে তাৰ মানে তই মানে। বহুত দেৰিকে শুনিছোঁ মই কথাটো কোৱা।
উম নহয় তুমি ক'ত কিবা তুমি কওঁতে শুনি পাইছোঁ মই ধুনীয়াকে।
শুনি পাইছোঁ গম পাইছোঁ তই খালি উত্তৰ কেইটা মান মই কথাটো কোৱাৰ এৰাই হোৱা পাছত মই তিনি চাৰি ছেকেণ্ড ৰৈছোঁ তা। পাছতহে উত্তৰটো আহিছে।
অ অ।
তাৰমানে তোলৈ মেছেজটো দেৰিকে গৈছে মই ভাগৰ মাতটো। নেটটো বেয়া হলে। মানে নুশুনি।
অহ।
এনেই আনকে কথা পাতিলে হয় আৰু তোৰ মেক্সিমাম তোৰ বাৰ মিনিট বাৰ মিনি। দহ ছেকেণ্ডত ফোনটো কাট খাই যায়।
অহ। তাত লিখিছিলে দহ মিনিট কথা পাতিব লাগে বুলি।
অ, মিনিমাম আঠ মিনিট কিমান চেকেণ্ড কথা পাতিব লাগে আৰু মেক্সিমাম বাৰ মিনিট।
অ'
বহাই দিলে নেকি গম নাপাওঁ। নিজৰ কথা কি পাত, তাততো এনেই আগতে প্ৰথম প্ৰথম থাকোতে তাত কি কথা পাতিলি, কেনেকুৱা কথা পাতিলি, কোনে বেছিকে কথা ক'লে এইবোৰো সুধিছিলে দেই। খন দি দিয়া। এতিয়া একো নাই, এতিয়া অকল কথা পাতিলেই হ'ল আও।
যেন তেনে আৰম্ভ হৈছে আৰু দেই গাইজ।
ফোন কৰিবলৈহে আহিছে।
ও, তোমাৰ নি?
তোৰ?
অ, মোৰ কালি ভাগৰ কালি সেইটো আহিলে, সেইবোৰ মই লিখিলো মেলিলো নহয় তাপা, ফোন কৰিবলৈতো কালিয়ে আহিছিলে বাৰু, তাৰপা হেই, কি বুলি কয় এতিয়া ফোন কৰিছো হেয়া, আৰু একো নতুনকে একো নাই আহা, মই খুলিছিলো।
অ', মানে তোৰ ফোন, ফোন কৰিলে তোৰ বেছিকৈ পইচা পায়, টাস্কবিলাকতকৈ।
অ, এটা ফোনত এশ টকাকে পাই নেকি?
অ, সেনেকে লিখা আছে বাৰু, খালি কিমান পাই গম নাপাওঁ, ফোন কৰিলে বেছি বেছিকে পইচা পায়। আও এতিয়া কালে ফোন কৰিবি ইমান সেইটো কাৰণে ইমান ফোন কৰা নহয় আও মোৰ ভাগৰ, টোটেল আজিলৈকে কৰা আছে বাৰটা ফোন অকল, মাজনীতো অকল সাতটা কৰা আছে। আগতে সেয়া মই তোলে এদিন নে দুদিনমান কৰিছিলো নহয়, তাৰছত মা লে কেতিয়াবা কও, মাক ডাইনিঙত বহাই লওঁ, মই ৰুমত দৰ্জা মাৰি সোমাই লওঁ, তাছত কথা পাতি থাকো। এনে মানে জোনে, এত এতিয়া তিয়া মানে তোৰ ভাগৰ টাস্কটো কমপ্লিট কম্প্লিট বুলি নোলায়। তোৰ ভাগৰ জিৰ ই হৈ থাকিব। জোনে ফোন কৰে, তাৰ তাতহে মানে কম দি থৈয় ষ্টাট টো দেই খালি কথা পাতোতে সেই দুইোটাই পইচা পায়, মানে মই বেছিকে পাম খালি কাৰণ মই ফোনটো কৰিছোঁ যে মানে তই কমকে পাবি খালি দুইটাই পায়। তাত লিখাই আছে সেইখনত তমি কোৱা আটাইকে মই দেখাই দিওঁ বোলোঁ। অ' মোৰ সেই মা অ' এইটো মা ভাগতো সেই তাহানিবা ইনষ্টল কৰি থৈছিলোঁ। মা ভাগতোত নতুনকে আহিছে। তোৰ অহাৰ লগৰ দিনা সেইদিনাই আহিছে। হেৰি ত্ৰাছ বিলাক অকল ফোন কৰিবলৈ আহিছে মই বোলোঁ মা টোৰপা তাই এটা ফোন এটা কৰি থওঁচোন বুলি। মই ফোন লগাইছিলোঁ নহ'লে তোক তো তৌও আজিলৈকে কৰা নাই মাইয়ো কৰা নাই বোলোঁ মাত পাই কৰি থওঁ
উম।
অ' এতিয়া তোৰক মই অকন বাৰটাম মান হৈছে তোৰলৈ মই কেইবাদিনো কৈছো ন ফোন এটা কৰোঁ আহ ফোন এটা কৰোঁ তোৰ অ'ক সেই অকণমান ট্ৰেজেডি এৰা চলিছিলে যে তই নোপাতিলি যে কথা সেনেকে মোৰ গোটেইকেইটাক ফোন মোভাগক মাজনীলৈকে কৰা টোলে দুটা নে এটা কৰা
উম, মোলৈ দুবাৰৰ কৰা নেকি হ'বলা।
দুবাৰ এবাৰ নুশুনিলোঁ যে এনেই এনেই গুচি গ'ল ফোনটো।
অহ'
যে এবাৰ মা মাৰ লগত দুদিন পতা তোৰ লগত দুদিন পতা চাৰিদিন আৰু ছয় সাতটা ন দহ আঠ আঠ তাকো সেয়া মাজনীৰ লগতে কৰা, তাকো আঠটাই তাই দুটা মিচো হ'ল মাজনীয়ে প্ৰথম সেই তাই গ্ৰুপৰ এলাও হৈ থকা নাছিল। কাৰণে শুনি নোপালে কাটি থৈ দিলে। চাঞ্চ টো এনেই গুচি যাই তেত তেতিয়া মানে আও
অ' অ'।
এনেকেই কথাটো কিবা এনেকেই নে তাতটো কোৱামতে মানে কিবা কিবি ভাল, চাল এডুকেচনেল কিবা কিবি কথা পতিব লাগে বুলি লিখা থাকে আৰু টোৰ নিজৰ কথা সেনেকা আৰু
উম থাকি হে পতিম বোৰহে লাগিব তিম
অ মাজনীৰ মাজনীৰ লগত খুব ওলাই মাজনীৰ মাজনী লগত আমি খুব ওলায়, মাজনীৰ লগত আমি খোব কিবা কিবি বিজেপিৰ কথা পাতো আমুক পাতো তামোকত হেবো ত বিজেপি টাইপকে পাবি আও তাই এনেও কথাবিলাক ভাবিব নোৱায়ে
উম
তাৰপিছতে আহ বাকী সেনেকে কথা পতা নহয় তাই মাজনীয়ে মানে তাই মানে সেই টাস্ক টোৰ কাৰণ তাই মানে কথা বোৰতকে বেছি মানে তাই টাস্ক বিলাক কৰি থাকে মানে মোৰ আকৌ এতিয়া পৰীক্ষ টে তা পাচতে মই মাজতে নোকোৱাও হৈছিলো চৌত্ৰিছ এক তেত্ৰিছশ
অঔ ৰাম হা হা হা
মোতকে দুশ আশী টকা মান বেছিকে পাইছে তাই আকৌ টাস্ক কৰিছে তাই তাই টাস্ক কমপ্লিট কৰি তাই কৈ পেলাই তাই তেইশ পঁচপন্নটা পাইছ পাছ কৰিলে
হে হৰি এ অনবৰতে কি থাকে নি বাৰু কেনোবাক
অঁ
পইচা ঘটিম বুলি লাগিলে
অ মোৰ ভাগৰ ওঠৰশ কেইটা মই এইকেইটা কৰিম বাৰু এই তেইশ কটা কৰিলে কমপ্লিট হৈ যাব হবলা বলে দেই তাই ভাগৰ মানে তেইশ টকাৰ পৰা নহা হৈ থাকিল মানে তাই ভাগৰ টাস্ক এতিয়া ভেলিডেশ্যনৰ কিবা বেলেগ আহিছে মানে তাই মানে কৈছে এইগিটা কৰিলে মানে আহি যাব মই মানে তাকে কৰিম ৰ বুলি কৈ পৰিক্ষাটো কমচে কম দি লও এনেকে কৈছো আৰু
সিমান হে পাৰি নি আৰু তাতকে নোৱাৰি নি
মানে তাৰ তেইশটা টাস্ক কৰাৰ পাছত তোৰ নতুনকে আকৌ বেলেগ এটা টাস্ক আহে মানে সেইটো ভেলিডেশ্যন কৰিব লাগে মানে বেলেগে দিয়াবিলাকক তই চেক কৰিব লাগে সেনেকুৱা আহে বেলেগ বেলেগ মানে তই আকৌ ফোন কলো সেনেকে কৰি থাকিব লাগে
অ ৰ'ব পইচাটো কেনেকে সোমাব মই যদি এতিয়ালেকে একো হৰি দিয়াই নাই
পইচা একো এতিয়া দিবও নাহে যেতিয়া তো ভকত সেই পেমেন্টৰ চাইটটো চাই থাকিবি কেতিয়াবা তো এনে টাস্কবোৰ কৰিলেহে বাৰু আহিব বাৰু টাস্কবো কৰাৰ পাছত তোক এ এদিন দুটকা এটা আহিব দুটকা এটা আহিব দুটকা অহা দিনা সেইদিনা দুটকা টো দুটকাটো তই ইউ পি আই ডিটো দি দিব লাগিব দুটকাটো সুমুৱাৰ পিছতহে তোৰভাগৰ পইচা তাৰ কাৰণে এইটো অপেন হৈ যাব তাৰপিছত তই যেনেকে টাস্ক কৰিবি সেনেকে পইচা সোমাই সোমাই গৈ থাকিব আও
অ
ইউ পি আই দি দিবি তা মানে মুবাৰ দি দিলেও দি দিব পাৰ বা পাপাৰ দিলে দিব পাৰ বা তোৰ নিজৰ ভাগৰ বেংক এক ততো দি দিব পাৰ
উম অ অ
অ
সেদিনা মই টিপি চাই আছিলো মানে হ'লি তাত একো এতিয়ালেকে লি
অ মানে তই এনেই বেংক তাত দুটকাটো নোসোমালৈকে মানে তই বেংক একাউণ্ট জইন কৰিব নোৱাঅ দুটকা সোমাব লাগিব দুটকা মানে আহিব লাগিব তাত মানে দুটকাটো অহাৰ লগে লগে তই বেংক একাউণ্ট জইন কৰিব পাৰিবি যেনেকে ল দুটকাটো সোমাব সোমাই লৈ সেইটো কনফাৰ্ম কৰি পেলাই সেয়া সেনেকে কৰিব পাৰ আৰু
অকে বুজিলো
মই পৰিক্ষা নিদো নিকি
ইচ্ ৰাম
অ মোৰ ওঠৰ তাৰিখেহে পৰিক্ষা আছে হ'বলা
অ কি আছে
ন তাৰ ডেটটো কম হেই কমৰ্ফম হোৱা নাই বাও এগ্ৰিকালছাৰ পৰিক্ষাটো আছে যে
অহ,
সেইটো জুলাই ওঠৰ তাৰিখ পালেগে হেনো বোলে।
হয় নেকি?
উম, মই জুনতে শেষ হব বুলি ভাবিছো নহলে। পাই আকৌ জোলা ওঠৰ দেখিলে টানিছেচোন।
গম পাইছো, গম পাইছো।
উম,
কত্ন পাৰো জানো গমেই নাই পোৱা এতিয়ালৈকে।
উম,
এডমিনট পিছত ওলোৱা নাই বাৰু।
আহ,
অ' তাৰপছতে তোৰ পি আৰ চি ওলালে নাই?
ডিজিটেল খন নাইওলোৱা নেকি?
মেছেজত এটা আহিছে নি?
মুলে নাই আহা।
অ' মোৰ মানে আজি মেছেজ আহিছিলে মোৰ মানে ওলালে। ধেমাজি গৈছিলো পাছবেলা অ' একেলগে
মেছেজটো কত আহে
ইনবক্সত মোৰ আজিহে আহে আজি বাৰ এটামান বজাত আহিছে নেকি নে দহটা মান বজাত আহিছে মেছেজটো। দেখি পেলাই মই বোলো মাই মাইনাডা সুধিলো মাইনা দা কলে অ' পি আৰ চি আহিলে লৈ যাবাহি এনেকে কলে গৈছিলেজি পাছবেলাতে। তাৰাপ পৰা উলিয়াই আনিলো আৰু। সি মোক কৈছো তোমাৰ পতককে ওলালে এনেকে কৈছে। অ', জানো গম নাপাই ন অলপ টাইম লাগে বুলি এনেকে কৈছে আৰু।
তোমাৰ পৰীক্ষা তাৰ পিছত আমি মেলা চাবলৈ যাম আকৌ দেই মনত ৰাখিবা আকৌ।
ন চাই লওঁ বাৰও যদি পাৰি।
অহ,
তাৰপিছতো সেই বিহতো আহিব নহয় এঘাৰ তাৰিখ নে দহ তাৰিখে।
বাৰ তাৰিখে পাতিব নে কনবাগে মজা লাগিব। উ, তোমাৰ আকৌ বাৰ তাৰিখে পৰীক্ষা নহয়।
বাৰ তাৰিখে কিবা হেৰি নাই ন ৰিচিপশন ন নি অ' কি ৰিচিপশন বোলে ৰিং চেমনি নাই নে কিবা?
অ আছে।
এঘাৰ তেখেত থৈ আহিম ন ৰাতি বাৰ্থডে পাতিব এনেও দিনতে পাতিব।
দিনতে পাতিব বাৰু পাতিলে।
তাৰিখ মানে আহিম বুলি কৈছিলে গম নাপাওঁ আহে নে নাহে মানে দহ তাৰিখে পোৱাকে আহিলে পা ৰাতিপুৱাই কিনো পাতিব চাগে ইমান ডাঙৰকে নেপাতে খালে কি কৰিব আৰু কেক চেক এটা আনিব আৰু। মাংস ভাত এটা খুৱাব গৰ মানুহ এটাকে সেয়া আৰু। কৰিব চাগে হয় নে কাৰণ দহ তাৰিখে আহে এঘাৰ তাৰিখেতো এঘাৰ তাৰিখ। ডাঙৰ-ডাঙকে ভেলুটো পাতিব নোৱাৰে।
অহ, সেই বাৰ দেখি হব আছে নহয় আকৌ। উম,
মানে পাতিবও পাৰে নাজানো, এনে তাই কোৱা মতে সেয়াই আৰু দাঁতশালী পতা নহয়। কাৰণ ইয়ালৈ আহিব সেইটো হয়, আকৌ ধৰি লও নপতাকেও নাথাকিব চ একেবাৰে নতুন প্ৰথম এবছৰ হৈছে য এতিয়া যাদুভাগৰ কিবা এটা চাগে কৰিব আৰু কি
কিবা এটা কৰিব আৰু সৰু সুৱাকে অকমানি কে।
অ' কেক এটা আনি কাটি থৈ দিব নেকি?
উম।
সেইটো কৰিলেও হ'ব বুলি হোৱা
অ', তাকে এনেও নিয়ম এটাহে আৰু।
অ', আজি অনুষ্কা আহিছিলে, অনুষ্কা নহয় জানো তাইৰ‌ নাম?
উম, উম। বেয়া ফোন কৰিছে তাই মোলে। মই বাৰটা, এঘাৰ, এঘাৰতা-এঘাৰতাত উঠিছোঁহে মই। তাপা চাৰে বাৰটা মানত তাপা চাৰে বাৰটা‌ মান বজাৰ আৰু ফোন কৰিছে আৰু, আহিছোঁ বুলি কৈ পেলাই উঠিলে মই বোলো মই মামাৰ ঘৰতহে আছোঁ অ', বোলে মই বোলে আহিছোঁ একো নহয় আহি থাকা মামাৰ ঘৰ ওচৰতে ক'লো আৰু গ'লো, মেলিলোঁ অকমান দেৰি থাকিলোঁ সেনেকে।
কিহঁত গলি?
তাহাতৰ ঘৰত স্কুটি এখন আছে না।
তাই কিহঁত আহিছিলে?
তাই, তাই এনেকে বায়েক আৰু ভনীয়েক আকৌ আৰু লগৰ কোনোবা দুজনী সেনেকে আহিছিলে হেৰিয়াত। মেজিকতে আহিছিলে। তাৰপা মলিয়াগাওঁ আলিমৰ পৰা টমটম, টমটম।
অ'।
সিহঁতৰ টমটম এখন চলে, অকল এখনহে চলে।
ইচ ৰাম, গম পাইছোঁ।
উম।
বুজিছোঁ, কিবা এটা কম বুলি ভাবিছিলোঁ পাহৰি থাকিলোঁ। এ, জাষ্ট মনত আছিলে পাহৰি থাকিলোঁ। এ, হেৰি এ, অ', এ মনত পৰিলে তে আভাৰা পনখন তই চালি নে নাই চোৱা?
নাহে চোৱা। সেইখন মই বহুত আগতে চাইছিলো সেইকাৰণে অকমান অকমান দুকমানকে মোৰ কাহিনী খ মনত আছে? হে, হে কে নাই চোৱা, একেবাৰে ভালকে আকৌ এবাৰ নাই চোৱা মানে ৰিপিট কৰিবলে মই হেৰি কৈ থৈছিলোঁ, বিলি বিলি ডাউনলোড কৰিছিলোঁ।
অ'।
তপা হালি চোৱাই হোৱা নাই, এতিয়াটো নাই আৰু। চলাছে এতিয়া সেইটো ফোন।
অহ। সেয়াৰা অপ আৰা পইচা মই চোৱা বহুত দিন হোৱা নাই মই এবছৰ নে দুবছৰ আগত চাইছোঁ নেকি।
উম।
দুবছৰমান হৈছে চাগে দেই। উম, পাহৰি মনত নাই আৰু বৰ ধুনীয়া চাবলে। অ', এ এতিয়া প্ৰথমে তাই কেতিয়াবাই মৰি যায়, তাইক মানে সেইবোৰ ক' মন-মনত পৰা কাহিনীহে অকল।
অ', সেইটোৱে তাই তেতিয়াই মৰি যায়।
উম। লাষ্টত চবেই মৰি যায় সেইখনত, উম। এইটা গানবোৰ বৰ
গচিবলে অ'। কে আগু নেকান্দুদে মই। হেল্লো' হা
হা
মই একো শুনা নাই আকৌ।
এতিয়া।
অ এতিয়া শুনিছো।
অ নহয় বোলো দিচা পাতনী আছে কাৰণে মই একো এক্স্